পাইছোঁ।
অ, কি কৰি আছা?
এনেই বহি আছোঁ।
ভাত খালা?
খালো দিয়া, তুমি?
এই তুমি ফোন মাৰতেহে মই ভাত খাই আছিলো।
অ ডিষ্টাৰ্ব দিলো নেকি আকৌ?
নাই ডিষ্টাব দিয়া, মোৰহে বেয়া লাগিছে পিছত বোলো নাই ফোনটো যেনেকে নহক মাৰি লওঁ আৰু।
অ এতিয়া তুমি কোৱা পা মোহে বেয়া লাগিছে, কিজানি ভাত খোওঁতে ডিষ্টাৰ্ব দিলো।
নাই নাই মানে মইো মানে মোবাইলটোত থৈ পেলাই ভাত খাইছিলো যে তেতিয়া মানে বোলো ফোন আহিছে বোলো অনলাইন যাব লাগে চাগে সেইটো কাৰণে ক'লো বোলো মানে এইপিনে খুৰাহঁতৰ ছোৱালী কিজনী আহিলি যে। সিহঁতে মানে বহুত উৎপাত কৰে সেইটো কাৰণে বোলো পাৰি নো পাৰিম বা এতিয়া সিহঁতে মানে অলপ ঠাণ্ডা হয় মোবাইল চাই আছে যে।
অঁ অঁ।
সেইটো কাৰণে মানে বোলো ফোনটো মাৰি লওঁ।
উম, কি কৰিলা দিয়া। ৰখিয়ে আছিলোঁ তোমাৰ লগত কথা পাতিম বুলি।
উ
উম।
সেই তাৰপিছত মানা কৰি দিলো ন তাৰপিছত হে মনটো কিবা এই কিয় মানে মানা কৰিলো পাৰিলোহয় সেনেকে সেইটো কাৰণে কৰিলে বাকি অহ ভাত, হা
মন বেয়াগ কৰিব নালাগে দিয়া বোলি এতিয়া কৰিলো নহয়।
অ, ভাত কিহে খালা?
ভাত দালি ভাজি।
উম।
পাপৰ চাপৰ এনেকে কিবা কিবি আনিলে।
অ।
খালোঁ আৰু তেনেকে।
চবৰে
মই এতিয়া হাঁহৰ মংস দি অকলে সেইটো দিয়ে খালো আৰু বাকী মায়ে যেনিবা আলু ভাজিলে ভাত চাট বনাব আছিলে।
মোৰ তোমাৰ হাঁহৰ মাংস প্ৰিয় মানে হয়।
নাজানো মোৰ প্ৰিয় নে কি নাজানো খালে হ'ল আৰু।
উম হয় নেকি আকৌ।
অ মই সেইবিলাক একো ভাল চাল একো নাজানো খালি মুঠতে খাব পাৰিলে হ'ল।
অ যি পোৱা মানে তাকে খোৱা।
অ মানে সেই বুলি আকৌ উম আমাৰ আমাৰতো গাখীৰ -গাখীৰহে আহিছে আমাৰতো গাহৰি -চাহৰি নাখায় নহয়।
অঁ
আমাৰ মানে হাঁহটো চলে মুৰ্গী, ব্ৰইলাৰ, টো আৰু ধৰ খাচীটো চলে আৰু।
অহ, আমাৰো সেইবোৰে আছিলে দিয়া গাহৰি নচলে।
অহ, আমাৰ গাহিৰ নাখায় যে।
উম, আমাৰো খাব নিদিয়ে।
উম। মই বঙালী ছোৱালী বুলি জানানে তুমি?
গম নাপাওঁ এতিয়াহে গম পাইছোঁ।
মই কওঁ দে।
অহ।
অহ, মই বঙালী ছোৱালী হয়।
ভালে দিয়া। মোৰ বেংগলী ফেন ইমান নাই বাৰু।
উম।
মই বিচাৰিয়ে আছিলোঁ, পাই গলোঁ।
মানে এনেকে ফ্ৰন্টত দেখিলেও কিজানি চিনিয়ে নোপাম, তোমাৰ লগতে পাতিছিলোঁ বা কিবা বুলি।
অহ।
সেয়ে আৰু সেইপিনে যোৱাও নহয় যেনিবা লগ ক'ত পাম।
উম, মই যদি মৰিগাঁও চাইদে যাওঁ, তোমাক ফোন মাৰিম হা, তেতিয়া লগ-চগ কৰিব পাৰিম হয়। নিশ্চয়। চিনেমা-তিনেমা চাবলৈ যোৱা কথা আছে যে।
মই যেনিবা এইকেইদিন যোৱাই নাই মৰিগাঁৱলে মানে কলজো বন্ধ যে, মৰিগাঁওত একো কামেই নাই।
অহ, কলেজ খুলিলে যাম দিয়া নহ'লে হয়, তেতিয়া লগ
উম', উম'। উম, তুমি কম্পিউটাৰ অহ।
উম।
পাৰিলেটো ভাল কথা বাৰু।
অহ, এয়া ফোন কৰি মেলি। মোক কম্পিউটাৰ শিকাই নাই ৰখা।
এ মোৰো সেইটোৱে হৈ আছে জানানে?
উম। মোৰ ঘৰৰ অকন কডিচন কিছুমানৰ কাৰণে কম্পিউটাৰটো শিকিবই পৰা নাই।
উম, কিন্তু কম্পিউটাৰটো কি শিকি থলে মানে ভাল। অহ। বোলো কম্পিউটাৰটো শিকি থলে মানে নিজৰ কাৰণেই ভাল আৰু।
অহ, আজিকালি যিহে হৈছে, কম্পিউটাৰ নহ'লে নহয়েচোন কতোতে। পঢ়া শুনা একো লাভেই নাই আজিকালি কম্পিউটাৰ নিশিকিলে।
অহ, তুমি যদি দোকান এখনতো গৈ পেলাই বহিব যোৱা ন' তাতো কম্পিউটাৰ লাগে।
কৈছা হেনে ইণ্টাৰনেটৰ কানেকট
বহুত মানে উম। আজিকালি আকৌ বিশাল ডাঙৰ-ডাঙৰ মলবিলাকত সেইখিনিয়ে। আকৌ পাই আকৌ কিমান, ছয় হেজাৰ সাত হেজাৰ তেনেকে।
আকৌ ৰুম ভাৰাও নিজৰ এক্সট্ৰাকে দিব লগা হৈ যায়গে ন'। থাকিব কৰিবৰ কাৰণে, কাৰণ ওচৰতটো নায়েই তেনেকুৱা।
অহ, যদি ঘৰ বোলে ওচৰত হয় তেতিয়া সেইটো বেলেগ কথা। আৰু ওচৰত ঘৰ নহয় তেতিয়াহ'লেতো দিগদাৰ হয় আৰু।
সেইবোৰনো সোমাবা কি এতিয়া কলেজ পঢ়ি থাকিলে। পাৰ্ট টাইম নহয় ন' জববিলাক চোৱা, মানে পৰিস্থিতিত পৰি নিজৰ ইন কামকে যদি কৰিব বিচাৰোঁ তেতিয়া সিহঁতে একে মানে কি ক'বা, বাৰ ঘন্টা ডিউটি দি দিয়ে ন'। এ তেনেকুৱা ডিউটি দিলে, আমাৰ নিচিনা কাৰণে দিগদাৰ হৈ যায়।
অহ, আমি এতিয়া অকণ টাইম যাব নোৱাৰোঁ যে।
অ'।
কলেজটো নাথাকা হয় বুলিয়ে এৰি অনলি সেইটোৱে আছে তেতিয়া কৰিব পাৰি, এতিয়া কলেজলৈ গতি সেইটো মেইনটেইন কৰাটো দিগদাৰ হৈ যায়।
তাতে ৰুম ভাড়া আছে নিজৰ খোৱা বোৱাও আছে এতিয়া।
সেইবোৰতো আছেই মই আমাৰ মানে খুলিছিলে, মাৰ্কেট এটা, চ সোমাম বুলি ভাবিলো তাৰপিছত তেতিয়া ক'লে ইমান পৰা ইমান টাইম থাকিব লাগিব, ৰাতিপুৱা নটাৰ পৰা যদি ৰাতি ৰাতি নটালৈকে যে থাকিবই লাগে, কলেজ কোনদিনা মত কৰিল। আহ, এতিয়া প্ৰাইভেট কে যদি কলেজটো কৰো অন্য আঁচনি একো নোসোমাই একো আঁচনিও নোপাম কেইদিনমান আ আৰু বোলো কলেজটো শেষ কৰি লওঁ, তাৰপিছতহে আৰু হাত দিম, উম।
উম। তাকে।
পিছে হেৰি চেৰি চাব গৈছা নাই, চিনেমা? ফিল্ম যে, হে ৰিলিজ দি আছে, তুমি চাইছা কি নাই?
ক'ত, চিনেমা।
অ'।
মই চিনেমা, আজিলৈ চিনেমা হল হলত গৈ চোৱাই নাই, আৰু মোক চিনেমা নাচাওৱে, মোবাইলত দিলেও মই নাচাও, জানো কিয় এনেকুৱা।
উম।
আৰু যোৱা লগো নাই যেনিবা, উম আকৌ যোৱা লগ নাই, মই চিনেমা মাহঁতক কেতিয়াবা লগ ধৰিলে আকৌ মাহঁতৰো কাম বন থাকে যে।
অ'।
সেয়াই, মানে ইপিনে হলে, সিপিনে নহয়, সিপিনে হলে, ইপিনে নহয়।
উম, মই আকৌ চিনেমা বহুত পাগ'ল, মানে হিন্দী অসমীয়া নহয়। আজিলৈকে মই ইমান ডাঙৰ হলোহি, মই হলটো দেখি পোৱা নাই। এইবাৰ মানে লগৰসোপাক, মানে আমাৰ লগৰসোপা এনেকুৱা মা
অ'।
তোমাৰ মানে মাক বাপেকী নিচিনা শাসন কৰিব, কিবা এটা হলে ফ্ৰেণ্ডলি হেৰি কৰিব আৰু একদম চব আৰু সিহঁতিহে যে।
উম।
উম, এ সৰু পলিমিষ্ট্তিকে বাইকিনে মই গৈছো বাৰ্থডে আহিছিল যে মোৰ। মোক চাৰপ্ৰাইজ দিলে নহব, মোক অকল চিনেমা হলত নি চিনেমা দেখাবই লাগিব। ইহঁতি এতিয়া সুবিধা অসুবিধা মিলাই মানে তাতে ডেট ফিক্স কৰি আহিছে।
উম।
বোলো ভালে কৰিবি দে, তহঁতৰ লগতে গৈ চাই আহিব পাৰিবি বোলো এনেহলেতো ঘৰ পা নিনিয়েই।
অ'। মানে এনেকে লগৰ দিলে তেওঁক ঘৰৰ পৰা যাবলৈ অকন ভাল, অকলে হলে নোৱাৰি যে।
অ' মোৰ মানে এনেকে লগৰ সোপা আহি কৰি থাকে যে কলেজৰ ওচৰতে ন মোৰ ঘৰটো। সিহঁতি আহি কৰি বোলে ভাল পায় আৰু, দিনতটো থাকি কৰি যায়। কি ঘৰ মানুহ লগতকে নিজৰ নিচিনা হৈ গৈছে, কিন্তু সিহঁতলৈকে এৰি কৰি দিয়ে বাৰু ঘৰৰ পৰা।
আমাৰ, আমাৰ লগৰ কেইজনী, উম।
কৰি লোৱা, তুমি কৰি লোৱা, তাৰপিছত মই কৰিম দিয়া।
বোলো আমাৰ লগৰ সেইজনী আকৌ, দূৰত দূৰত যে, আধা আধি মানে মৰিগাঁও চাই সেইটো কাৰণে ইপিনে আহিব টানে পায় সিহঁতে, মই মানে অকমান দূৰ হৈ যায় যে, এশ টকাই ভাড়া লাগে মোৰ এদিনতে।
উম মোৰ আকৌ লগৰ কেইজনী মানে, তাৰ পৰা মানে বেছি দূৰ নহয়।
উম, উম।
খুব বেছি দছ পোন্ধৰ মিনিটৰ বাট। ইনে লগৰজনী স্কুটিখন পালে আৰু লগৰজনী মানে স্কুটীখন পোৱা লগে লগে মোক চিধা ঘৰৰ পা উঠাই আকৌ খুদ পচু ও নকৰে। কলে ঘূৰি ফুৰিবগে আকৌ এনে এ ইজনে সিজনীক লগ কৰিব গোটে সোপা দিনটো লগ কৰি
উম, উম।
মানে বেছি ক্ল'জ হ এটা কাৰণে হ'লোও নাই শুনা শুনা আগত মানে আমাৰ কলেজত মানে প্ৰেক্টিকেল দিছিল হে পেচ প্ৰেক্টিকেলৰ কামবোৰ বুক চিষ্টেমত কৰোতে কৰোতে মানে এতিয়া অ'বনোৱা নিচিনা হ'লে গোটেই খুপা।
উম উম ঠিকে আছে মিলিব লাগে যেনিবা কলেজত নো কোনে কাক চিনি পায় হয়নে তেওঁ মানে তিনি চাৰিজনী থাকিলে নিজৰে ভাল। তাতে আজিকালি আকৌ কাৰুকু ইমান, অ', আৰু। মানে, যিকোনো পৰিস্থিতিৰে মানে কণ্ট্ৰ'ল কৰি ল'ব পাৰে আৰু।
অ', তুমি নগলেও ধৰ সিহঁতে তোমাক বচাই দিব এনেকুৱা নিচিনা কৰি দিয়ে। মানে বহুত বহুত হেল্প পোৱা আৰু তুমি ফ্ৰেণ্ড থাকিলে এনেকুৱা।
উম।
মোক যে এতিয়া ঘৰ মানুহে মোক কথা নুশুনিলে তেখেতৰ কথা শুনি।
অ'।
এনেকুৱা।
অ'।
তাতে যদি কয় তাইক ঘৰ পৰা ওলাব নিদিব। মোক ঘৰপা ওলাব
অ', মই লৈ যাম হেনেকে ক'ব।
অ'।
মোৰ আগৰ কেইজনো তেনেকুৱা আছিলে বোলে এই চুপ চাপ থাকিবি মই গৈ ঘৰত। ক'ম হেনেকৈ আৰু আমাক খুৰা এজন মানে এনেকে চাকৰি খেতত বা বাহিৰত থাকে যে কেতিয়াবা মানে। কেতিয়াবা নগাঁও, কেতিয়াবা তেজপুৰ, কেতিয়াবা বৰংগাবাদ এনেকে থাকিব লগা হয়। মই পাপাই মানে পাপাক খুদু মানে এনেকে ৰাতি আহিব নহয় আহি পেলাই অই ব'ল ওলা মোৰ যাব মনতো থাকে তাৰ পিছত আকৌ পাপাই বা এতিয়া কি কয় মায়ে বা কি কয়। আহ সুৰাই মানে এইটো ক'ব। গাড়ী তোত মই কৰাই আছো যায় এনেকে মই তেতিয়া মানে কাপোৰ সাপুৰ একো নানো আৰু খুৰাই লৈ যাই ঘৰ পা আহি। মই গাড়ীত বহি থাকো আৰু খুৰাই যেনেকে লৈ যাই লৈ যাওক আৰু তেতিয়া পাপা আৰু। পাক মনোৱা দায়িত্ব বুলু সুৰাই আনিলি নহয় এতিয়া তহঁতৰ দায়িত্ব।
উম, আমাৰ আকৌ তেনেকুৱা নহয় বাৰু। মই মানে সেই যি ঘূৰিছো এই লগৰবোৰ পোৱা পাই ঘূৰিছো।
উম।
মোৰ চাৰিলিখন যাবলৈও পাৰ্মিছন ল'ব লাগিব এনেকুৱা নিচিনা। মই চাৰিলিখন সেনেকে আমাৰ মানে বেছি দূৰ নহয় আৰু। পাঁচ মিনিটতে পাই যায় চাৰিলিখন। সেই পাঁচ মিনিটৰ ৰাস্তাটো যদি এতিয়া পাৰ্মিচন লৈ আকৌ লগত ক'ৰবাক লৈ যাব লাগে পিছলৈ বোলো মোক কি হ'ব, কেতিয়াবা সেনেকুৱা পৰিস্থিতি যি নহয় বাৰু অকলে উলাও শুমুৱা কৰিব দিয়ে। কিন্তু, সেই ৰাতি ধৰ ক'ৰবাৰ ঘৰত থকাটো যে পাৰ্মিছনটো নাই আৰু।
মোৰো নাই সেইটো কিন্তু মানে এনে খৰো খুৰা মামা সিহঁতৰ ঘৰত আছে। লগৰ চগৰ বুলি আজিলে মই কাৰো ঘৰত থাকিয়ে নোপালো।
উম। চবক কিছুমানে যে থাকিব আহে কৰে হয় ভাল লাগে সিহঁতক পাৰ্মিছন দিছে আমাক সেই দিয়া নাই সেইটো কাৰণে দুখ
অ', উম।
ধেও।
অ', কোৱা।
এয়া হ'ব দিয়া নহ'লে এতিয়া, কাইলে কথা পাতিম বহু ৰাতি
অ' হ'ব দে, উম, ময়ো শুমগে নহ'লে, উম, হ'ব দিয়া। উম, উম, হ'ব দিয়া।